হেল্ল' হেল্ল' হেল্ল'
অঁ কোৱা
অ কি কৰি আছে? যাক
এ এনে আছো ৰবা অশুই আছো তুমি?
মইয়ওো এনেই আছো ৰবা বৰষুণ দিলে ঠাণ্ডা ঠাণ্ডা বতৰ, সেইকাৰণে শুই আছিলো।
অ বাকী কালি তোমাৰ কেইটামান ফটো চাই আছিলো হা, দে- দেখিবলৈ বৰ ধুনীয়া লাগিছিল ক'লেও বেছি লাগিছে এই ফুৰিব গৈছিলেটোন ক'ৰবাত কলৈ গৈছিলা?
অ কালি কালি ফটো কালি শ্বিলং গৈছিলো ৰ'বা তিনিদিনমান থাকি আহিলো তাতে
বাহ! মই ময়ো যাম বুলি ভাবি আছিলো বহুত দিনৰ পৰা কিন্তু তোমাৰ, এই পইচাৰ কাৰণে যাবাই হোৱা নাই। তুমিতো যাই আহিলিএ ত কেনেকুৱা লাগিল পিছে?
সঁচাকে কলে তোমাৰ বহুত ভাল লাগিল দিয়া। পাহাৰ, ঠাণ্ডা বতাহ, সেউজীয়া পৰিৱেশ, এ মনটো বৰ ভাল লাগি গল যায় তাতে।
হয় নেকি। পছে ৰাস্তাবোৰ কেনেকুৱা? মানে বহুতে কৈছে মানে যিবিলাক গুৱাহাটীৰ পৰা যোৱাটো মানে যথেষ্ট উপযোগ্য আৰু।
এ ৰাস্তা একদম বঢ়িয়া। আমি ধৰা গুৱাহাটীৰ পৰা ৰাতিপুৱা সাতটা মানত যাত্ৰাটো আৰম্ভ কৰিছিলো আৰু তাৰ পিছত তোমাৰ মুহূুৰ্ত মুহুৰ্ত দৃশ্্যবোৰ সলনি হৈ থাকে ন? কি বঢ়িয়া লাগে চাই আৰু তোমাৰ পাহাৰৰ মাজত যেতিয়া গাড়ীখন চলি থাকে, মাজে মাজে ডাৱৰ বোৰো নামি আহে। বাটত ধৰা উমিয়ামৰ লেকটোতো দেখা পোৱা যায়েই। ধৰা সেয়া দেখিলে ভ্ৰমণৰ মজাতোৱে বেলেগ হৈ যায় আৰু।
উমিয়াম হ্ৰদটো ন? মই দেখিছো ফটোবিলাক তোমাৰ। বহুত ধুনীয়া ন? দেখিবলৈ
এ ফটোত ইমান অসম মানে ফটোত তুমি ইমান সৌন্দৰ্যতো দেখিব নোৱাৰা। কিন্তু--যদি নিজ চকুৰে যেতিয়া চাবা নহয়? মানে ৰাতিপুৱা সময়ত পানীৰ ওপৰত যেতিয়া সূৰ্যৰ পোহৰ পৰে। তেতিয়া এটা ধুনীয়া মানে মনোমোহা দৃষ্টি উ্চ দেখা পোৱা যায় আৰু ৰাতিপুৱাইপুৱাই।
নকবা দেেই আৰু মোৰো নহলে যাবৰ ইচ্ছা যাব এতিয়াই আৰু। বাকী শ্বিলং চহৰখন তোমাৰ কেনেকুৱা লাগিল?
শ্বিলং চহৰখন ধুনীয়া। তোমাৰ যথেষ্ট পৰিষ্কাৰ আৰু তোমাৰ মানুহবোৰো বহুত শৃংখলাবদ্ধভাৱে থাকে। ট্ৰেফিক আছে কিন্তু ধৰা সকলোৱে একেবাৰে নিয়মবোৰ মানি চলে। ৰাস্তাত ধৰা অনাহক হৰ্ণ বজোৱা প্ৰায় মই নেদেখিলোৱে গোটেই যাত্ৰাটোত।
শুনি ভাল লাগিল বাৰু এইখিনি। বাকী মানে আমাৰ ইয়াতে মানে কেতিয়াবা মানে হৰ্ণ বিলাকৰ মানে এনেই আৰু সদায় সদায় হৰ্ণবলাক বজাই থাকে মানে মাথাটো ঘূৰাই দিয়ে আৰু কেতিয়া কেতিয়াবা হৰ্ণবিলাক বজাই থাকে আৰু। কাম নহলেও হণ বজাই। লাগিলেতো বজাবই লাগিব এনেই আৰু কাম নোহোৱাৰ দৰে আৰু বজাই থাকে।
ঠিক কৈছা দিয়া। তাত গ'লে কিন্তু বহুত শান্তি ইয়াতে ধৰা এ ৰাতিপুৱাৰ পৰা গধূলিকে যদি তুমি কৰ'বাত ওলাই যোৱা ইমান মানে ৰাস্তাত ইমান ট্ৰাফিক তাতে আৰু মানুহবোৰ ইমান অধৰ্য্য হৈ যায় হৰ্ণবোৰ বজাই থাকে ইফালে ইফালে। আৰু মানে তোমাৰ বেছিভাগ ক্ষেত্ৰত আমাৰ ইয়াতে তোমাৰ ৰাস্তা নে ফুটফাথ গমেই নাপায়, বাইকবোৰ ফুটফাথদি উঠাই লৈ যাব ইমান মানে অধৈৰ্য মানুহ কি কবা আৰু।
তাকেই আহ। মানে যাবই নোৱাৰে আৰু অ' দিনৰ টাইমতে গধূলিটো ক'বই নালাগে ইমান ই হৰ বজাই থাকোনে এনেকুৱা লাগে পি-পি-পি চাইড সনেকুৱাই চলি আছিল ত কি তুমি ক'ত ঘূৰিল পিছে শ্বিলঙৰ?
মই ঘুৰাৰ ভিতৰত তোমাৰ উমিয়াম ৰদটোতো চালোয়ে তোমাৰ, তাৰপিছত ৱডছ লেক যে আছে? সেইটো চালো তাৰপিছত তাৰছত এলিফেন্ট ফলচ চালোঁ। আৰু শ্বিলং পিক আৰু পুলিচ বজাৰলৈ গৈছিলোঁ আৰু তোমাৰ যদি অলপমান সময় যদি বেছি থাকিলে তেতিয়া হ'লে ভাবিছিলো যে চেৰাপুঞ্জি যাম। কিন্তু মানে এইবোৰ ঠাই চাওঁতে ইমান টাইম গুচি গ'ল, ইমান সময় গুচি গ'ল মানে এ চেৰাপুঞ্জি যোৱাই নহল।
চেৰাপুঞ্জীত গ'লে আৰু সেই মানে চেভেন চিছতাৰ চাই আহিলে হয় আৰু কি?
চেৰাপুঞ্জী মই চেৰাপুঞ্জী যাম বুলি ভাবিছো কিবা কৈছা তুমি? অ' নহয় মানে। মই চেৰাপুঞ্জী যাম বুলি ভাবিলো
অ'
মানে চে মই চি চেৰাপুঞ্জী যাম বুলি ভাবিলো। কিন্তু এ তাতে ধৰা মানে বহুত দূৰ হয়তো? শ্বিলঙৰ পৰা মেইন শ্বিলঙৰ পৰা বহুত দূৰত আৰু আমি ৰাতিপুৱাই গৈছো হলেও তোমাৰ এইবোৰ ঠাই ঘূৰোঁতে টাইমে নিমিল সেইকাৰণে যোৱা নহ'ল।
অ' বাকী তোমাৰ শ্বিলং পিক কেনেকুৱা লাগিল?
আহ! শ্বিলঙৰ সকলোতকে ওখ স্থান, ওপৰৰ পৰা তোমাৰ গোটেই শ্বিলং চহৰখনে দেখা যায় দিয়াচোন। আকাশ যদি পৰিষ্কাৰ থাকে তেন্তে দৃশ্যটো বৰ সুন্দৰ আৰু দেখিব কাৰনে।
অ' বাকী এলিফেন্ট যিটো ফলচৰ কথা ক'লা সেইটোতো নাম মই বহুতে শুনিছো। সেইটো বা কেনেকুৱা লাগিল এতিয়া?
অ' সেইটো এলিফেণ্ট ফচটো যথেষ্ট ধুনীয়া দেই কিন্তু সেইটো ক'বই লাগিব। তোমাৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে। আৰু তুমি তাত থিয় হৈ পানীৰ শব্দ শুনি থাকিলে সময় কেতিয়া পাৰ হৈ যায় ন গমেই নাপায়। আৰু তুমিও গম নাপা কেতিয়াবা গ'লে তাতে থিয় হবা ধৰা এঘণ্টা মান থিয় হবা সেই এঘন্টাটো কেনেকে পাৰ হল তুমি গমেই নাপাবা।
এ দিয়া। বাকী খাদ্যৰ ব্য়ৱস্থা কেনেকুৱা আছিল? মানে ধৰি লোৱা অসমীয়া মানুহে মানুহে সহজে মানি লব পাৰিবনেে এনেকুৱা?
নিশ্চয়! বিভিন্ন তাতে তোমাৰ বিভিন্ন ধৰণৰ খাদ্যয় পোৱা যায় ধৰা স্থানীয় খানাও আছে। উত্তৰ পূৰ্বাঞ্চলৰ অন্য মানে অন্য খাদ্যও আছে। ধৰা ভাৰতীয় চাইনিজ ফাষ্ট ফুড এই চব পাই দিয়া তাতে আৰু। মানে খোৱা বস্তুৰ ক্ষেত্ৰত সত যোনে খাই ভাল পায় সিহঁতৰ কাৰণে ইমান প্ৰব্লেম নহয় আৰু চব খাব পাবা তাতে খাই ধুনীয়া ধুনীয়া দৃশ্যও উপভোগ কৰিব পাৰা।
মানে তুমিতে বহুতেই খাদ্য খালা আৰু নে কি?
অ' খালোঁ দিয়া।
বাকী তুমি যে ক'লা পুলিচ বজাৰ সেইখন বা কেনেকুৱা লাগিল তোমাৰ? মানে কি কি ইয়াতে অনুভৱ কৰিলা আৰু পুলিচ বজাৰত যায়?
এই পুলিচ বজাৰখন যথেষ্ট ব্যস্ত বাপৰে তাতে গৈছিলোঁ ইমান ভিৰ থাকে নহয়! আমি সন্ধিয়া টাইমত গৈছিলোঁ তে সেই সময়ত আমি যোৱা সময়ত ইমান ভিৰ ধৰা তাতে কাপোৰ ধৰ হওক বা স্থানীয় সামগ্ৰীযে বহুত কিবা কিবি পোৱা যায়। কিন্তু আমাৰ ভালদৰে মানে চোৱাই নহ'ল ইমান মানুহ তাতে।
তাৰে তুমি মানে কাপোৰ চাপোৰ কিবা কিনিলানে নাই তাৰ পৰা।
কাপোৰ তাতে কিনা নাই দিয়া কাপোৰ লৈ গৈছিলো ঘৰৰ পৰাই লৈ গৈছিলো সেয়ে পিন্ধি সময় কটালো আৰু উপায় নাই।
বাকী তাৰে বতৰটো কেনেকুৱা আছিল বা শ্বিলঙৰ কোৱাচোন অলপ।
অ' তাতে বতৰটো তোমাৰ দিনততটো আৰামদায়কে আৰু ৰাতি হ'লে অলপমান ঠাণ্ডা পৰে আৰু মই তোমাৰ জেকেট লৈ গৈছিলোঁ তো সেইটো ধৰা গধূলি সময়ত ওলাই গ'লে সেইটো পিন্ধিছিলোঁ আৰু তোমাৰ এতিয়া জুন জুলাই মাহত অলপমান বেছি বৰষুণো হয় দিয়াচোন।
শ্বিলঙত মানে সেই কিন কিনিয়া বৰষুণ দিয়ে থাকে ন, মানে সেই নিছে চাগে ধুনীয়া লাগে সেই বৰষুণ বিলাক।
এ একদম তোমাৰ যেতিয়া তোমাৰ মেঘবোৰে ধৰা পাহাৰৰ মাজে মাজে ভাহি থাকে ন কেতিয়াবা লাগে যেন আমি ধৰা দে মানে মেঘৰ মাজেদিয়ে খোজকাঢ়ি আছো আৰু
এই নকবা আৰু মানে শুনিয়ে মোৰ যাবলৈ মন গৈছে এতিয়া আৰু কি ক'বা।
শুনি যাবলৈ মন যায় দিয়াচোন সকলোৰে যায় মোৰ। ত মোৰো মানে লগৰ পৰা শুনি কিনে মই ভাবিলো লগৰ বোৰে ইমানে। কৈ থাকে মানে ইমান শ্বিলঙৰ কথা তাৰপিছত মইও ভাবিলো যে এবাৰ যাই চাওঁ তাতে যাই যিটো প্ৰকৃতি দেখা। পালো ন সঁচাকে সেই প্ৰকৃতি বহুত মানে বিশেষ আৰু মোৰ কাৰণে হৈ গৈছে আৰু আৰু তুমিও যদি যোৱা বহুত ভাল পাবা তাতে তুমি মানে হতাশ হৈ আহিব নালাগে আৰু।
অ' বাকী তুমি ৰাতিৰ শ্বিলংখন কেনেকুৱা পালা পিছে?
ৰাতিৰ শ্বিলংখন তোমাৰ ধুনীয়া ৰাস্তাবোৰতো মানে তাতে তু পৰিষ্কাৰ বহুত ন আৰু তোমাৰ ৰাস্তা ৰাস্তাবোৰ ধৰা উম একা বেকা আৰু তাতে লাইট বোৰ এ সন্ধিয়া মানে তোমাৰ এটা বেলেগে শ্বিলং বুলি ক'ব পাৰা আৰু বেলেগ ধৰণৰ। শ্বিলং দেখা পাবা তুমি গলে।
বহুতেই আৰু এনজয় কৰি আহিছা আৰু ফূুৰ্তি কৰি আহিছা চাগে চিলঙত থাকি।
ফূৰ্তিটো কৰিছো। দিয়াচোন কিন্তু পইছাও গৈছে। হয় হয়
অ' কি কিমান খৰচ হ'ল পিছে এনেকুৱা ‍ পইছা, কিমান মান গ'ল আৰু?
এ ধৰা তুমি যদি সাধাৰণ ভাৱে থাকা তাতে বেছি খৰচ নহয় দিয়াচোন কিন্তু তুমি যদি ভাল ভাল খাদ্য বা ভাল ভাল ঠাই ফুৰিব বিচাৰো তেতিয়া অলপমান পইচা লাগে আৰু।
অ মানে মানে যাব পাৰি আৰু মানে ভাল এটা এদিন হাতত অ পইচাৰ পৰি।
অহ মানে নালাগে নালাগে বেছি এই তোমাৰ গৰমৰ দিনত যদি ঠাণ্ডা ঠাই এটা উপভোগ কৰিব খোজা নহয় তেতিয়া শ্বিলঙতকে ভাল ঠাই নাপাবাই চাগে তুমি, সুন্দৰ ঠাই তাতে যাবা এবাৰ চাই পেলাই চাবা কেনেকুৱা লাগে।
বাৰু এতিয়া আৰু শ্বিলং যোৱাৰ ভ্ৰমণৰ পৰি পৰিকল্পনা মানে কৰিব পাৰিম আৰু মানে কৰিব পাৰো আৰু এতিয়া।
পাৰা পাৰা দিয়া তে ৰাখিছো দিয়া মোৰ মানে আহ মোৰ মানে এতিয়া অলপমান কম্পিউটাৰ ক্লাছ আছে তাতে যাওঁ।
অ দিয়া।